হেল্ল' হেল্ল' শুনা পাইছানে মোৰ মাতটো? হেল্ল' শুনা পাইছা নাই? অ কি কৰিছা? কি কৰিছা?
মই এনে আছো। তুমি কি কৰিছা?
আছো এনে। ভাল না খবৰ।
অ', ভাল ভাল তোমাৰ।
ভাল ভাল, উম্ মই বিষ তোমাৰ লগত এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলোঁ।
হয়, কেনেকুৱা ধৰণৰ বিষয়টো।
বিষয়টো হৈছে আমাৰ যানবাহানৰ ওপৰত।
হয় হয়, একদম এটা সুন্দৰ বিষয়ৰ লগত তুমি বাছি লৈছা আজিৰ কাৰণে কথাটোৰিবলৈ।
হয় হয়। সেই যান বাহনৰ, যান বাহনৰ ওপৰত। মানে কেনেধৰণে কি কৰিলে আমাৰ যান বাহন খিনি বেছি সুচলতা লাভ কৰে বা। হেৰি হয়, যান বাহনৰ পৰা এটা কথা মই কৈছোঁ যে যান বাহনৰ পৰা আমাৰ বায়ু প্ৰদূষণ হয়। যে বায়ু প্ৰদূৰষণ হোৱাৰ যিসকল যা কিছু আজিকালি যান বাহনৰ পৰা বেছি ধোঁৱা নোলায় কিন্তু যিসকল যান বাহনৰ পৰা পুৰণা হৈ গ'ল। পাক বেয়া হৈ আছে, সেই যান বাহনৰ পৰা ধোঁৱা ওলাই আৰু ধোঁৱা ওলোৱাৰ ফলত আমাৰ বায়ু। প্ৰদূষিত হয়। আৰু যিবিলাক যিবিলাক। অ' হয়, যিবিলাক গাড়ীৰ পৰা তুমি এতিয়া ধোৱা নোলাই। সেই ধোঁৱা তাৰ পৰিমানে প্ৰদূষণ হয়, আমাৰ বায়ুটো কিন্তু তাতকে অলপ কম পৰিমানে প্ৰদূষণ হয়।
হয় হয় হয়, এতিয়া তোমাৰ যাতায়তৰ যাতায়তৰ কথা কবলৈ গ'লে, তুমি এতিয়া যাতায়াতৰ বহুতো সুবিধা আৰু অসুবিধা আৰু আমাৰ মানুহৰ বহুতো এটা অ', উচ্ছ খাপলৈ লৈ যোৱা দেখা গৈছেঁ, তুমি এতিয়া চাবলৈ গ'লে, আমাৰ আগতে কি আছিল, আমাৰ যাতায়াত ব্যৱস্থা কোনো বাহন নাছিল আগতে কি আছিল। আহ্ বহুত দূৰ দূৰণি মানুহে খোজ কাঢ়ি যাব লগা হয় বা আগতে কি হয়। অ', জীৱ জন্তু যাতায়তত আমাৰ জীৱ জন্তু ব্যৱহাৰ কৰা হয় যেনে তোমাৰ আহ ৰ ৰজা সকলে তোমাৰ কি ব্যৱহাৰ কৰে, তোমাৰ হাতী ঘোঁৰা এইসমূহ ব্যৱহাৰ কৰে। তাৰ বিপৰীতে আমাৰ যি লোকেল মানে সাধাৰণ ব্যক্তিসকলে তোমাৰ, আহ্ গৰু গাড়ী এইসমূহ যাতায়তৰ বাবে এইসমূহ ব্যৱহাৰ কৰা দেখা যায়। তাৰফলত তোমাৰ কি হৈছে। আমাৰ যাতায় সেই তাৰপৰা উন্নতি হৈ হৈ আহি আহি আমাৰ এতিয়া বৰ্তমান আহি পেলাই যাতায়ত। উম্, যাতায়তত। তোমাৰ যি বাহন, এইসমূহ উম্, বিজ্ঞানে উলিয়াইছিল, এইসমূহৰ বহুত বহুতো সুবিধা আৰু বহুতো অসুবিধা দেখা যায় আচলতে, তুমি এতিয়া যিটো কথা ক'লা, তুমি যে ক'লা এতিয়া বায়ু প্ৰদূষণ হয় তুমি এক একদম এটা সুন্দৰ কথা কৈছা, আহ্ যাতায়াতৰ অত্যাধিক পৰিমাণৰ যি। যাতায়তৰ মানে বাঢ়ি গৈছে সেই সময়ত তোমাৰ বহুতো বায়ু প্ৰদূষণ নোহোৱা দেখা গৈছে তাৰ ফলত আৰু বায়ু, প্ৰদৰ্শনৰ লগতে আৰু কি হৈছে, তোমাৰ আমাৰ যি ইন্ধন ইন্ধনৰ পৰিমাণ যোৱা দেখা গৈছে, অত্যাধিক আহ্ যাতায়াতৰ তোমাৰ ফলত তোমাৰ আৰু বহুতো অসুবিধা দেখা গৈছে আৰু তুমি চবাচোন আমাৰ যি নগৰসমূহত অত্যাধিক পৰিমাণৰ বা যান বাহনে এক্সিডেণ্টৰ পৰিমাণ, বাহি যোৱা দেখা গৈছে, এতিয়া তুমি চাবা ডেইলি এটা এটা, এটা এটা এটা পৰিয়ালৰ, কিছুমানৰ এটা পৰিয়ালৰ জীৱন যোৱা দেখা গৈছে, সেই যাতায়তৰ অত্যাধিক উম্ ব্যৱহাৰে মানে
হয় হয়, তুমি যে ক'লা এতিয়া যান যান বাহনৰ ইন্ধন কমি যায়, ইন্ধন কমি যোৱাৰ ফলত আমাৰ কি হৈছে বেটাৰী। বেটাৰী বা ইলেক-ইলেক্ট্ৰনিক আমাৰ গাড়ী উলিয়াইছে কিন্তু এতিয়া এটাই বহুত মানে বহুত বেয়া পৰ্যায় এটালৈ পৰি-পৰিণত ত হৈছে। এতিয়া তুমি চাগে গম পা তুমি গম পাইছাই যি আমাৰ ইলেক্ট্ৰনিক গাড়ীত এটা বেটেৰী চেঞ্চৰ থাকে। সেই চেঞ্চৰটো এপ এপ এটা ওলাইছে, সেই এপটোত কানেক্ট কৰি পেলাই মানে যিসকল এতিয়া টমটম ড্ৰাইভাৰ বা টমটম চলাই ঘূৰি ফুৰে সেই চলক সকলেৰো মানে বহুতো কিছুমান লোকে বহুত মানে নৱপ্ৰজন্মই বহুতো অসুবিধা প্ৰ কৰিছে কাৰণ যিসকল উদ্ভন্ডালি নৱ উদ্ভন্ডালি কৰি থাকে সেই ডেকা ল'ৰাসকলে কি কৰে এতিয়া ৰাস্তাইদি গাড়ীখন গৈ থকা ৰাস্তাইদি গাড়ীখন লাহেকে সেই এপ টো উলিয়াই কানেক্ট কৰি বেটাৰীটো কানেকশচন অফ কৰি দিয়াৰ লগে লগে সেই বটাৰীটো কানেকশ্বন বেটাৰী অফ হৈ গুচি যায়, সেই অফ হৈ যোৱা ফলত কোনো কোনো ধৰণৰ বেটাৰী উ, বে-গাড়ীখন নচলে আৰু তেতিয়া মানুহজনে ঠেলি ঠেলি নি ছাইডত আকৌ ৰাখিবগে লাগিব, কোনে আৰু কানেক্ট কৰি দিছ আকৌ সেই মানুহজনে অফ কৰি দিব অফ কৰি দিয়াৰ লগে লগে মানুহজনে আকৌ অকমান দূৰ গৈ পাবহে আকৌ ইটো ইজনে কানেক্ট কৰি পেলাই তেনেদৰে গাড়ী চলাই আছে। কিন্তু সেই সেই সেই মোৰ মতে সেই চেঞ্চৰটো আঁতৰাই দিব লাগে কাৰণ আৰু সেই চেঞ্চৰটো দিলে এটা পাছপোৰ্ট দি থ'ব লাগে, যদি এই পাছপৰ্টটো দিবই নোৱাৰি যদি চবেই যদি তেনেকে কণ্ট্ৰল কৰি থাকে তেতিয়া কিছুমান মানুহৰ সেই সেইট টমটমখন বা সেই ই ৰিক্সাখন চলাই সেইটো জীৱন জীৱনটো চলি জীৱন নি বাহ কৰি আছে সেই জীৱন নিৰ্বাহ কৰা মানুহজনৰ বহুতো যদি দিনটোত পাঁচশ টকা আ, পায় বা দিনটোত এহেজাৰ টকা পায় সেই মানুহজনৰ যদি দিনটো কেনেকুৱা বা আধা দুঘণ্টা বা তেনেকে দুঘন্টা যদি অফ কৰি থৈ দিয়ে তেওঁতো তেওঁলোকৰ ব কোকৰ পইচা ঘ দিব নোৱাৰিব।
হয় হয় হয় একদম তুমি সুন্দৰ কথা কৈছা। এতিয়া বৰ্তমান হৈ থকা তুমি এটা কথা ক'লা হয় এইটো এটা আ, মোৰ মতে মই শুনা মতে এটা চাইনাই উলিওৱা এপ হয়। এইটো চাইনাই আচলতে এটা বেয়া কাম কৰিছে সেইটো, উম। তুমি যে কলা হেইটো পাছপৰ্ট চিষ্টেম কৰিব লাগে সেইটো ভালৰ কাৰণে ওলাইছে নে বেয়া কাৰণে উলিয়াইছে নাজানো কিন্তু হেইটো উলিয়াইছে হয় কিন্তু আমাৰ অ অসমৰ মানুহে সেইটো উ, তোমাৰ চলাব নালাগে বস্তুটো, সেইটো আমাৰ আমাৰ নিজৰ অসমীয়া লোকৰে তোমাৰ মানে জীৱনৰ সেই পৰিয়াল গ'লে কিছুমানে টমটমখন চলাই তোমাৰ জীৱনটো জীৱনটো মানে ল'ৰা ছোৱালী পঢ়াই আছে বা অ' পঢ়াই আছে কিছুমানে কিবা কাম কৰি আছে তাৰ ফলতে। সেইটো এটা বেয়া কথা হৈছে। আৰু এটা, এটা কথা পৰিবহণ ব্যৱস্থাত আমাৰ যিমান বহুতো মানে আ, প্রথম প্ৰথমে উন্নতি হোৱা দেখা গৈছে, এতিয়া উম বা যান বাহনৰ অত্যাধিক ব্যৱহাৰে তোমাৰ কি হৈছে আ, তোমাৰ বায়ু প্ৰদূষণ হৈছে তাৰ ফলত এতিয়া চৰকাৰে এটা ভাল হেৰি উলিয়াইছে তোমাৰ আমাৰ যি বেটাৰী বেটাৰী বেটাৰী তোমাৰ ইন্ধনৰ বিপৰীতে টাৰী চাৰ্জ দিলে তোমাৰ আ, বহুত দূৰ চলা দেখা গৈছে সেই এইটো এটা বেটাৰী চিষ্টেমটো তোমাৰ ইন আ, তোমাৰ আমাৰ যি বায়ু প্ৰদূষণৰ এটা ভাল পদক্ষেপ উ, গ্ৰহণ কৰিছে বায়ু প্ৰদূষণ
হয় হয়। এ, তুমি হয় তুমি যে এতিয়া কৈছা বায়ু প্ৰদূষণৰ মানে বহুত পদক্ষেপ ভাল কৰিছে কিন্তু পদক্ষেপটো ভাল কৰিছে, ভাল কৰাৰ লগতে যে বেটাৰী কানেক্ট, কিবা মোবাইলত অফ কৰি দিব। এই এপটো সেই পৰা অসমত ব্ৰেণ্ড কৰি দিব লাগে বা ভাৰতবৰ্ষত বেন কৰি দিব চাইনা বস্তু চাইনাতে ৰাখক। কিন্তু আমাৰ অসমত সেই বস্তুটো বেন কৰি দিব লাগে, এই সেই প-সেই পৰিয়ালটো সেই মানুহজন সেই মানুহজনে ই ৰিক্সা খন বা টমটম খন চলাই জীৱন নিৰ্বাহ কৰি আছে সেই মানুহজনক এতিয়া আমাৰ ৰাইজে অশান্তি কৰিছে অশান্তি সৃষ্টি কৰিছে মানুহজনে দুটকা ঘটিম বুলি ৰাস্তালৈ ওলাই অহা মানুহজনে আকৌ ঠেলি ঠেলি নি ঘৰত টমটমখন ভৰাই থ'বগে লাগে, সেই ভোৰাই থোৱাৰ ফলত আমাৰ বহুতো মানুহজনৰ অসুবিধা অসুবিধা হৈছে সেই মানুহজনে এতিয়া কিবা এটা হাজিৰা কৰিম বুলি যাবলৈও নহৈছে বা কিবা এটা কাম কৰিম বুলি যাবলৈও নহৈছে আৰু আৰু লগতে যান বাহনৰ যি যি উৎপাত উদ্ভণ্ডালি বাঢ়িছে সেই উৎপাত উদ্ভণ্ডালি বঢ়াৰ লগতে এক্সিডেনৰ সংখ্যা তুমি কৈয়ে গৈছা এক্সিডেন্টৰ সংখ্যা বহু পৰিমাণে বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ লগতে আমাৰ যেতিয়া এতিয়া আমাৰ ইন্ধনৰ যে আমাৰ এটা কথা মই ক'বলৈ যাওঁ। যে ইন্ধন ইন্ধনৰ বহু পৰিমাণ বাঢ়ি গৈছে কাৰণ ইন্ধনৰ যেতিয়া আমাৰ ইলেকশ্যন আছে, আমাৰ ইলেক্শ্যনৰ আগত ইন্ধনৰ বহুতো দাম বহুতো মানে কম দাম আছিলে, আৰু যেতিয়া ইলেকশ্যনটো মানে প্ৰত্যেক বছৰে সেইটো ইন্ধন যেতিয়া ইন ইন্ধনৰ যেতিয়া ইলেকশ্যন আহিব ইলেকশ্যনৰ অহাৰ আগত ইন্ধনৰ দাম কমাই দিয়া হয় যেতিয়া ইলেকশ্যনটো স সম্পূৰ্ণভাৱে গুচি যায় গুচি যোৱাৰ ফলত আকৌ ইন্ধনৰ দাম বাঢ়ি যায়।
হয় হয় হয় হয়, একদম তুমি ঠিক কথা কৈছা এতিয়া পৰি পৰিবহন বুলি ক'লে তোমাৰ অ' পৰিবহনৰ কেইবাটাও ভাগ আছে এতিয়া আমাৰ চাবলৈ গ'লে পথ পৰিবহন পথ পৰিবহনৰ ফলত তোমাৰ এ বহুতো সেয়া পৰিবহনৰ যি বে পৰিবহনৰ যি সংখ্যা বাঢ়ি গৈছে। তাৰ ফলত তোমাৰ বহুত এক্সিডেণ্টৰ সংখ্যাও বহুতো বাঢ়ি গৈছে আৰু এটা অ' পৰিবহনৰ ভাগ হৈছে তোমাৰ ৰেল পৰিবহণ, ৰেল পৰিবহন এটা ভাল অ' সেই তোমাৰ ভাল পদক্ষেপ লৈছে কি এতিয়া আমাৰ বহুত দূৰণি যাবলৈ কিছুমান গাড়ীত যাব নোৱাৰিলে তোমাৰ ৰেল-ৰে- ৰেলেৰে যাত্ৰা কৰিব পাৰে আৰু ৰেলৰ যি যাত্ৰা তোমাৰ পইচা মানে ৰে'লৰ যি দূৰত্বৰ যাত্ৰাত তোমাৰ চাবলগীয়া তাত বহু পইচা ইমান নলয় আকৌ তোৰ ভাড়াত। আৰু এটা কথা তোমাৰ আজি আমাৰ, আকাশ পৰিবহন এই আকাশ পৰিবহণত তোমাৰ কিছুমান এতিয়া আকাশ পৰিবহণৰ সুফল আৰু কুফল দুটা আছে আকাশ পৰিবহণ চাবলৈ গ'লে তুমি এতিয়া চাবা দেই এখন এতিয়া তোমাৰ এৰোপ্লেন কিমান মানে কেজ হয় মানে মানে বহুত ফুটা দেখা যায় এৰোপ্লেন মানে তোমাৰ এতিয়া চাবলৈ গ'লে বহু
হয় হয় এৰ'প্লেন তোমাৰ এতিয়া চাবলৈ গ'লে তোমাৰ এৰ'প্লেনবোৰ এ, বচেকত এখন এৰোপ্লেইন তোমাৰ ধ্বংস হয় আগত মানে চলি থকা অৱস্থাত, সেই তাৰ ফলত তোমাৰ বহুতো এখন এৰোপ্লেনৰ তোমাৰ শ শ যাত্ৰী যাব পাৰে তাত, সেই শ শ জাতিৰ তোমাৰ জীৱন জীৱন যোৱা দেখা যায় কিমান তোমাৰ ধ্বংস হৈছে চলা চলন্ত অৱস্থাত এৰোপ্লেইন।
হয়।
তাৰ তাৰ ফল আৰু আৰু এটা পৰিবহন হৈছে তোমাৰ জলপথ পৰিবহন। জলপথ পৰিবহনে তোমাৰ এটা ভাল, উম, ব্যৱ লৈ আছে, জলপথ পৰিবহনটো বাৰু অ' সকলোতে প্ৰযোজ্য নহয় বাৰু দেই সেইটো।
হয় তুমি যে ক'লা এতিয়া জলপ্ৰসণটো সহজতে প্ৰয়োজন নহয় কিন্তু আমাৰ দেশখন জল পৰিবহনৰ ফালৰ পৰাহে চলি আছে, এতিয়া আমাৰ যেনেকে এতিয়া বাহিৰৰ ভূ দেশৰ পৰা তেল তেল ৰপ্তানি কৰে, সেই ৰপ্তানি কৰোতে আমাৰ জল পৰিবহন বিভাগেহে তেলখিনি ৰপ্তানি কৰে, কিন্তু, তুমি এইটো। মানে মোৰ ম তোম মই তোমাক হেৰিকে ক'বলৈ যোৱা নাই তুমি এইটো ভুল গোট গৈছে আমাৰ জলপ জলপহি পৰিবহনৰ পৰাহে আমাৰ দেশখন চলি আছে, এতিয়া তুমি চোৱা। বা হেলিকপ্তাৰ বা ফ্লাইটেদি আমাৰ যদি এ বা কিবা বস্তু তেল খিনি আনিবলৈ আনিবলৈ যোৱা হয়, সেই তাৰ মানে যিমানতটো তেল আহিব সেই এৰ'প্লেন খনত। তাতকে তিনি গুণ, তিনি গুণ বা চাৰি গুণ তেল আমাৰ জাহাজ খনত আহিব। সেই জাহাজ, সেই জাহাজ অ' অ' জাহাজ খনৰ নাই বা তেতিয়া অ' কিন্তু, এৰ'প্লেনখনত আনিলে এৰোপ্লেন খনৰ খৰচো বাঢ়িব, জাহাজ খনৰ খৰচ কমিব। কিন্তু দুদিন দেৰিক পাবহি দেৰিকে পালেও আমাৰ মানে যদি প্লেন খনে এদিনতে পাই যে সেই এদিনত যিমানতটো তেল আনিব আমাৰ সেই বা তিন দিনত পোৱা সেইখনে তাতকে দুগুণ তেল আনিব।
হয়, হয়, তুমি ঠিক কথাকৈছা, এতিয়া জলপথ পৰিবহনে বহুতো আমাৰ হয়। ত বহুতো সুবিধা কৰি দিছে মই এটা আহ সেই ঠিকেই আছিলে, তুমি ঠিক কৈছা, কথা এতিয়া জলপথ পৰিবহনে আমাৰ যিসমূহ এতিয়া চাবলৈ গ'লে দে ডাঙৰ ডাঙৰ যিসমূহ আমাৰ গাড়ী চাবলৈ গ'লে আমাৰ। যিসমূহ কাৰ কাৰ গাড়ী যে তোমাৰ চুইফ্ট, চুইফ্ট সেইবিলাক মাৰুতি চুজুকি যিসমূহ গাড়ী এই টাটাৰ যিসমূহ গাড়ী সেইসমূহ তোমাৰ জলপথ পৰিবহনে তোমাৰ অ' আমদানি ৰপ্তানি কৰি থকা হয়। অসমলৈ হয়, সেইসমূহ এটা জল পৰিবহনে এটা বহুত ধুনীয়া এটা পদক্ষেপ লৈছে, এতিয়া চাবলৈ গ'লে সেই এতিয়া তোমাৰ। অ' পৰিবহন ব্যৱস্থাই আমাক এটা বহুতো উন্নতি পথলৈ আগবঢ়াই নিছে। তাৰ বিপৰীতে আমাৰ। যি দিনে দিনে অক্সিজেনৰ পৰিমাণ তাৰো বাঢ়ি যোৱা দেখা গৈছে।
হয়, হয়, সেইটো হয় বাৰু। তাৰ লগতে আকৌ আমাৰ এতিয়া যান বাহন বা না বা ফে ফেৰী নচলিলে সেই। সকল নচলিলেতো নহ হ'ব আমাৰ দেশখন তাৰ পৰাহে চলি আছে, আমাৰ যান বাহনতটো লাগিব।
হয়।
এতিয়া এটা জেগাৰ পৰা আমাৰ। যি যান বাহনৰ ফলত আমাৰ যি এতিয়া ট্ৰাক আহে ট্ৰাক ট্ৰাক কিবা কিবি বস্তু। আমাৰ বহুত দূৰ দূৰণিৰ পৰা আহে। উম, ত আমাৰ যান বাহন আমাৰ যান বাহন লাগি বই নালাগিলে নহ'ব অ' হয় কিন্তু যান বাহনৰ আগতে এতিয়া মই যান বাহনৰ বিষয়ে। ক'বলৈ গৈছো, এতিয়া যান বাহনৰ বহু পৰিমানে মানে পইচা বাঢ়ি গ'ল। পইচা মানে এটা ধে আগতে যদি আছিলে দহ কিলোমিটাৰত যদি টকা বা তিনিশ চাৰিশ ভাড়া লৈছিলে, এতিয়া তাতকে দুগুণ ভাড়া। পাঁচশ টকা ভাড়া ল'ব বা ছশ টকা ভাড়া ল'ব। কাৰণ এটাই এতিয়া ইন্ধনৰ দাম বাঢ়িল। গ'লে আমাৰ যাতায়তৰ দামো বাঢ়ি যায়।
হয়, হয়, হয়, সেইটো সেইটোৱে তেওঁলোকৰ ইন্ধনো পুৰাৰ পৰিমাণ বাঢ়ি যায়, যে সেইকাৰণে তোমাৰ দামো পৰি দামো বেছি হোৱা দেখা যায়।
হয়, হয়, আজি
বাৰু আজিলৈ মানে সময় হৈ গ'ল বা আজি তোমাৰ পৰা বহুতো কথা শিকিব পাৰিলোঁ।
অহ'।
বাৰু বাৰু হ'ব দিয়া।